হেল্ল'।
নমস্কাৰ কেনেকুৱা আছা?
নমস্কাৰ মই ভালে বাৰু তোমাৰ কেনেকুৱা?
ময়ো ভালে আছোঁ দিয়া।
আজি আমি শাৰীৰিক স্বাস্থ্যৰ বিষয়ে কথা পাতিম।
অঁ অঁ সেইটোৱেই। উম এইটো খুব গুৰুত্বপূৰ্ণ বিষয়, নহয় জানো?
হয়। তুমি শাৰীৰিক স্বাস্থ্য বুলি কি বুজা?
মোৰ মতে শাৰীৰিক স্বাস্থ্য মানে হল - দেহৰ ভাল থকা, ৰোগ বেমাৰ নাথকা। আৰু মানে, নিজৰ মানে কাম কাজ যাতে ভাল হিচাপে কৰিব পাৰা, সেইটো ক্ষমতা। তোমাৰ তোমাৰ মতে?
হা?
তোমাৰ মতে?
মোৰ মতেওঁ আৰু ভালে থাকিলে হ'ল আৰু।
অঁ অঁ ঠিকে।
কাই
উ শাৰীৰিক স্বাস্থ্য ভাল ৰাখিবলৈ কি কৰিব লাগে তোমাৰ মতে? অঁ মই কওঁ নি, তুমি ক কবা? মই কমনে, তুমি কবা উত্তৰটো?
ফাইটুৰ তোমাক মই সুধিছোঁ শাৰীৰিক স্বাস্থ্য ভাল ৰাখিবলৈ কি কি কৰিব লাগে?
অঁ প্ৰথমতে পৌ মানে পৌ পুষ্টিক আহাৰ খাব লাগে। পৰ্যাপ্ত পানী খাব লাগে আৰু নিয়মিত ভাৱে মানে ব্যাম কৰিব। লাগে ভালকে খোৱা মেলা কৰিলে বা ভালকে পানী খালে, আৰু ব্যায়াম কৰিলেহে নিজৰ স্বাস্থ্য ভালে থাকিব ন। এইখিনি বস্তু বহুত গুৰুত্ব হয় গুৰুত্বপূৰ্ণ। হয় নিজৰ শাৰীৰটো ভালে ৰাখিবলে।
হয়। তুমি নিয়ম নিয়মিত ব্যাম কৰা নেকি?
হয় মই প্ৰতিদিন ৰাতিপুৱা ত্ৰিশ মিনিট খোজ কাঢ়ো আৰু অলপ স্ক্ৰেচিং কৰোঁ। ব্যামটো সদায় কৰোঁ বাৰু।
ষ্ট্ৰেছিঙৰ লগত আৰু কিবা কৰা নে?
নাই নাই মই ষ্ট্ৰেচিং আৰু খোজ কাঢ়ো। কেতিয়াবা অকমান য়োগাও কৰো। দিওঁ ব্যামটো মানে কি কিছুমান আচনবোৰ কৰি দিওঁ।
হয় ঠিকে। ব্যাম কৰিলে কি উপকাৰ, হয়।
ব্যাম কৰিলে দেহ ফিট থাকে মানে ভাল থাকে, ওজন নিয়ন্ত্ৰণ থাকে মানে ওজনটো যিমান জৰুৰী হয় সিমান থাকে হৃদয় ভাল, থাকে আৰু মনটো ভাল লাগি থাকে, তুমি চাবাচোন ব্যায়াম
হয় হয়। নিদ্ৰাৰ ভূমিকা কি?
অ পৰ্যাপ্ত নিদ্ৰা খুব দৰকাৰ হয়, ভালকে যদি আমি টোপনি নামাৰো। তেতিয়াহলে আমাৰ মানে দেহটো ভাল হৈ নাথাকে ন, ত সাত আঠ ঘন্টা অ, খোৱাটো মানে বহুতে ভাল দিয়ে ভাল ৰাখিব নোৱাৰে। উম উম উম।
ফাষ্ট ফুড, খোৱা শাৰীৰিক স্বাস্থ্য প্ৰভাৱ পেলায় নেকি?
হয়, বেছি ফাষ্ট ফুড খালে মানে, শকত হৈ যায় মানুহ এজনে, পিছত ডায়েবেটিছ হৈ যাব পাৰে, আৰু বেলেগ বেলেগ, বিভিন্ন ধৰণৰ স্বাস্থ্যৰ সমস্যা দেখা দিব পাৰে, ৰোগো হয় বেলেগ বেলেগ ধৰণৰ। ফাষ্ট ফুডটো বেছি নোখোৱাই ভাল আৰু।
হয় বাৰু ঠিকেই। তেতিয়া আমি কি ধৰণৰ খাদ্য বেছি খাব লাগে?
আমি শাক-পাচলি বেছি খাব লাগে, ফল-মূল, দালি, গাখীৰ আৰু প্ৰটিনযুক্ত খাদ্য বেছিকে খাব লাগে, তেতিয়া আমাৰ শৰীৰটোও ভালে থাকিব নহ, যোনখিনি বস্তু লাগতিয়াল যদি আমি সময়ত খাই থাকো।
পানী খোৱা কিয় গুৰুত্বপূৰ্ণ?
পানীতোতো চবৰে লাগে ন, গোটেই সকলো জীৱ-জন্তু বা এই দুুনীয়াৰ সকলো মানুহকে পানী পানী লাগে, পানী নোহোৱাকে কোনো চলিব নোৱাৰে, পানীয়ে দেহক হাইড্ৰেট কৰি ৰাখে। আৰু হজমটো ভাল কৰে পানী খালে, আৰু মানে কি? পানীতয়ে দেহৰ মানে যোনখিনি বেয়া পদাৰ্থ থাকে, সেইবিলাক বাহিৰত ওলাই দিয়াত সহায় কৰে, উম, তুমি পিছে পানী খোৱা নে নোখোৱা বেছি?
মোৰ, মোৰ দুই লিটাৰ বা তিনি লিটাৰেই খোৱা যায়, কেতিয়াবা বেছি খাওঁ মই পানী, কিয় জানো, মই জানো, মানে যেতিয়া পিয়াহ লাগে খাওঁ আৰু তেনেকে, ইমান সেয়া নাই
অ-অ, অ'হ মইতো পাঁচ ছয় লিটাৰ খাই দিওঁ, আৰু পানী বহুত খাওঁ মই।
অ, মই এই দুই, তিনি লিটাৰেই খোৱা যায় আৰু মোৰ।
ঠিকে।
মোবাইল আৰু কম্পিউটাৰ। চামনত, বেছি সময়ত নহয় মোবাইল আৰু কম্পিউটাৰ যে, আমি যে চাওঁ ন তাৰে, তাতে আমি বেছি সময় থাকিলে
বেছি সময় যদি আমি মোবাইলত থাকো তেন্তে, বেলেগ ধৰণৰ সমস্যা দেখা দিয়ে, আমাৰ চকুৰ সমস্যাতো বহুত দেখা দিব। টোপনিৰ সমস্যা দেখা দিব, তুমি যদি বেছিভাগ মোবাইলৰ নিচিনা বস্তুত মানে সোমাই থাকিবা তোমাৰ টোপনিটো কমি যায়। তোমাৰ টোপনি মৰা শক্তিটো কমি যায়, আৰু চকুতো বেয়া হৈ যায়, চকুৰ পাৱাৰ বিলাক কমি যায়। বুলি কয়, আৰু বেছি টাইম যদি তুমি এটা বস্তুত বহি থাকা যিকোনো বস্তুত, তোমাৰ ককালৰ বিষ দেখা দিব পাৰি, আৰু দেহৰ বিষ হয় ন? মূৰৰ বিষো হয়, অ-অ, ঠিকে কৈছা, চকু আৰু মূৰতো এক এবিলাকে মানে কানেক্টেত থাকে ন, ত চকুৰ লগত কিবা হ'লে আৰু মূৰটোও বিষায়।
হয়, অ, তেন্তে মেনটেল হেল্থ আৰু ফিজিকেল হেল্থৰ মাজত কোনো সম্পৰ্ক আছে নেকি?
মানসিক স্বাস্থ্য আৰু মানে শাৰীৰিক স্বাস্থ্যৰ মাজত সম্পৰ্ক নিশ্চয় আছে। যদি মন ভাল নাথাকে, তেনেহলে তো দেহৰ ওপৰতো প্ৰভাৱ পেলায় ন আৰু দেহ- যদি ভাল নাথাকে, নিজৰ বডিটো যদি ভাল নাথাকে, তেনে তেনেহলে মনতো সুখী নাথাকে ন, ত দুটায়ে একেলগে ভালে থকাটো গুৰুত্বপূৰ্ণ হয়, তোমাৰ মন ভাল নালাগিলে তোমাক খাবলৈ মন নাযাব। তুমি যদি নোখোৱা, তেন্তে তোমাৰ শাৰীৰিক ভাল হৈ নাথাকিব ন, ত দুটাই গুৰুত্বপূৰ্ণ বুলি মই ভাবো। উম
তুমি ষ্ট্রেছ কম কৰিবলৈ কি কৰা?
মই, মোৰ চিন্তা কম কৰিবলৈ ব্যায়াম কৰোঁ। গান শুনো কেতিয়াবা, বন্ধু-বান্ধৱীৰ লগত কথা পাতো। আৰু পৰ্যাপ্ত বিশ্ৰাম কৰো, তুমি কি কৰা?
মইয়ো সেয়ে কৰোঁ, মই বেছিভাগ মানে লগ বন্ধুৰ লগতে কথা পাতা হয়। তাৰপিছত অলপমান, ই যগায়ে ট্ৰাই কৰো বা গা
অ, ব্যায়াম-চ্যায়াম, উম, গান শুনানে পিছে তুমি?
সেইয়ে ক'লো তো, গান শুনো, বন্ধুৰ লগত কথা পাতো। তাকে আৰু
ঠিকে আছে ভাল কথা
ডক্তৰৰ চেকআপ নিয়মিত কৰিব লাগে নেকি
হয় নিয়মিত হেল্থ চেক আপ কৰিলেতো বহুত ভাল কথা আমি প্ৰতিমাহ নহলেও দুই তিনি মাহৰ মূৰত হ'লেও আমি ডক্তৰৰ ওচৰত এক বাৰ যাব লাগে নিজৰ দেহত কেতিয়াবা গম নোপোৱাকৈ বহুত ধৰণৰ ৰোগ সোমাই থাকে যোনটো আমি ধৰাত পেলাব নোৱাৰোঁ কিছুমানৰ মানে আগতীয়াকৈ এক একো নাহে অ বস্তুটো গমো নাপায় ত' আমি ডক্তৰৰ ওচৰত যদি গৈ থাকো আমাৰ নিজৰ দেহটোত কি হৈ আছে কিবা নতুন ৰোগ দেখা দিছে নে নাই সেইটো দেখা দিলে তাৰমানে সেইটো যদি আমি বুজি পাওঁ জল্দি যদি জানো তেতিয়াহলে মানে আমি বেমাৰৰ পৰা ওলাই আহিব বেছি সুবিধা হয় ন সেইকাৰণে আমি ডক্তৰৰ ওচৰত নিয়মিত চেক আপ কৰিব লাগে বুলি মই ভাবো
তেতিয়া আগতীয়াকৈ কিবা ৰোগ হ'লে দেখা দিলে আমি গম পাই যাওঁ ন
অ অ তুমি যোৱা নে নোযোৱা পিছে
মই যাওঁ বাৰু মানে ধৰা কেতিয়াবা অলপ চলপ কিবা হলে বা গাটো বেয়া লাগিলে মই তেনেকে যাওঁ ইমান নিয়মিত চেকআপ সেনেকুৱা মোৰ কৰা নহয়
অ মই যাওঁ বাৰু মই প্ৰতি তিনিমাহৰ পিছে পিছে যাওঁ
অ
অ
ঠিকে দিয়া
উম
তাৰপাছত শাৰীৰিক স্বাস্থ্য ভাল ৰাখিবলৈ চবতকৈ তুমি কি পৰামৰ্শ দিবা
নিয়মিত ব্যয়াম কৰা তাৰপিছত পুষ্টিক আহাৰ খোৱা প্ৰজা পৰ্যাপ্ত পানী আৰু টোপনি মাৰা আৰু মানে বেয়া অভ্যাস বিলাকৰ পৰা দূৰত থাকা সেইটোয়ে আৰু মেইনলি তুমি ব্যায়ামটোতো তোমাক লাগিবই ন' ব্যায়ামটোৱে দেহটো ভালে ৰাখে বিশ্ৰাম কৰিব লাগে মানুহে ৰাতিপুৱা উঠি কেতিয়াবা খোজ কঢ়িবলৈ যাবা তাৰপিছত অকমান নিজক সময় দিবা অকমান য়গা কৰিবা মেডিটেশ্যন কৰিবা আৰু ভালকে খোৱা-মেলা খিনি ভাল যদি খানা নোখোৱা প্ৰটিনযুক্ত খানা নোখোৱা বা তুমি যদি বেছি পানী নোখোৱা দেহকতো পানী লাগে হাইড্ৰেট কৰি ৰাখিবলৈ নিজৰ দেহটো আৰু টোপনিটো বহুত গুৰুত্ব তুমি যদি টোপনি নামাৰা তোমাৰ দেহে সেই শক্তিটো নাপাব নিজৰ ভিতৰৰ মানে কাম বোৰ কৰিবলে আৰু টোপনিতো নামাৰিলেটো তোমাৰ তে দিনটো এনেই গ'ল তুমি ৰাতিপুৱা- ৰাতিপুৱা উঠিও চাবা তোমাৰ মনটো ভাল লাগি নাথাকিব। তোমাক মানে ফ্ৰেচ- ফ্ৰেচ নালাগিব মনটো ন' গাটো ফ্ৰেচ- ফ্ৰেচ নালাগিব। গোটেই দিনটো যদি গাটো বেয়া লাগি থাকে তেতিয়াহ'লেটো তুমি একো কাম কৰিব নোৱাৰিবা ন' কামত মানে কষ্টটো বেছি হৈ যায় কাম কৰিব মন নাযায় দুৰ্বল লাগি থাকে।
হয়, মোক খুব ভাল পৰামৰ্শ মইয়ো সেইকাৰণে ধৰা ৰাতিপুৱা পুৱাই উঠি পিনে মানে ষ্ট্ৰেচিং য়গা এইচব কৰি লও মানে কাৰণ জানো ন' পিছত কামত ব্যস্ত হৈ যোৱা যায় কতনো কৰা হ'ব আৰু এবাৰ উঠা মাত্ৰকে এই সেইকাৰণে চব কাম আৰু আৰম্ভ কৰাৰ আগতে আৰু মই সেই চব কৰিলো য়গা, নিদ্ৰা ষ্ট্ৰেছিং অলপমান নিজক টাইম দিলও তাৰমানে।
নিদ্ৰা মানে টোপনি ন টোপনি তুমি কেইটাত উঠা ৰাতিপুৱা?
মই ধৰা যদি মোৰ কামত যাব লগা থাকে তেতিয়া ছয়টা চাৰে ছয়টাত উঠো আৰু যদি ছানডে দিনাখন আৰু মোৰ মানে দেওবাৰৰ দিনাখন মোৰ এই ধৰা সাতটা চাৰে সাতটা বাজি যায় আৰু। তেনেকে তুমি কেইটাত উঠা?
ময়ো একে বাৰু একে সময়তে উঠো। মই বাৰু চাৰে চইতাত নুঠো। উঠো মই সাতটা চাৰে সাতটা বাজে দেওবাৰে দিনা মোৰো।
অহ, মোৰ কেতিয়াবা তাতছেও অলপমান দেৰি হয় বাৰু দেওবাৰৰ দিনা।
অহ, এনেই মোৰ কাম থাকিলে বাৰু মই চাৰি চাৰিটা
চাৰে চাৰিটা
অহ, মানে কেতিয়াবা যদি মৰ্ণিং ৱাক কৰিব মন যায়।
তুমি শুৱাকেতাত?
মই নটা মানতে শুই দিওঁ।
ইমান জল্দি ভাতকেইটাত খুৱাতে ৰাতি?
ভাত মানে মই সাতটা চাৰে সাতটাত ভাতটো খাই দিওঁ তেতি
বাপৰে মানে তুমি যবৰ পাৰা আহি পিনেই মানে কামৰ পৰা আহিয়ে মানে খাই দিয়া আৰু ভাতটো।
অহ - অহ -অহ মই সময়মতে গোটেইখিনি কাম কৰো আৰু এনেও জল্দি খাব লাগে ন' ভাতটো।
আৰু তোমাৰ কামৰ পৰা আহোঁতেই কেইটা বাজে?
মই ছটা মানত আহি পাওঁ।
তোমাৰ এক ঘন্টাত চব হৈ যায় খানাখিনি গা ধোৱা চোৱা -মেলা বাপৰে ইমান ফাষ্ট তুমি।
অহ, দিয়া তে ভালে ভাল লাগিল তে আজিৰ বিষয়ে কথা পাতি ভালে থাকা।
খুব ভাল লাগিল দিয়ক ঠিক আছে ধন্যবাদ।